শুনিছা নাই তুমি?
শুনিছো, কি কৰি আছা?
এয়া, চাহ তাহ খাই আজৰি হৈছো।
দোকানৰ পৰা আজৰি হ'লা?
দোকানৰ পৰা অকমান আগত আজৰি হ'লো, তাৰ পৰা চাহ বনালোঁগৈ, চাহ খালো এয়া, চাহ-চাহ চাহ খাই আগফালে বহি আছো।
অ', ময়ো আগফালে বহি আছোঁ, বতাহ মাৰি আছে। তাকেইতো বতাহ মাৰি আছে, সেইকাৰণে আগফালে বহি আছোঁ। মায়ে মইয়ে দুইজনীয়ে নোৱাৰা, অ'?
অ', তাৰপিছত এই এজনী বহিছো, এজনী শুইছো, মানে দুখন বিচনাই লেতিয়াইছো বাৰু।
কেইদিন কেইদিন, মাৰ কেইদিন তোমাৰ কেইদিন?
দুদিন দুদিন।
বা, ইমান জোখত হৈছানে?
মা দুপৰীয়া মানে আবেলি হৈছে মানে চাৰে ছটা মানত হৈছে আৰু, মই চাৰে নটা মানত হৈছো।
উম, মানে হেৰি ৰাতি নে মা ৰাতিপুৱা হৈছেনে ৰাতি হৈছে? মা ৰাতি হৈছে, তুমি আকৌ মোৰ ৰাতি কেইটাত হৈছা?
চাৰে নটা, এ আচ চলতে মই কি কৰোঁ, মাৰ কাপোৰবোৰ লেটি পেটি কৰি থাকোঁ যে, সেইটো কাৰণে দুই জনী একেলগে হওঁগে নেকি, মোৰ সেইটোহে অনুমান
এ নহয়, মানে কি গম পোৱা নাই, চুৱা মানুহৰ ওচৰত যদি আক আকৌ চুৱা হ'বলগীয়া মানুহএজনী থাকে নহয়, তেতিয়া নোৱাৰা হৈ
চাইছোঁ, মই সেইটো ঘৰৰ পৰা অহাৰ পৰা প্ৰায় একেলগে হওঁ, মানে কি হয় মা যে হেৰি মায়ে যে কাপোৰ কানিবোৰ ধুব নোৱাৰে যে, মই যে সেইবোৰ যে চুই থাকোঁ নোৱাৰা হোৱাৰ পিছতো সেইটোকাৰণে চাগে দুয়োজনী গৈ একেলগে পৰোগে।
হয় হয়।
এতিয়া আজি তিনিদিন
আজি গৰম কেনেকুৱা?
এই বহুত গৰম ঔ, বহুত সিঁজি, অথনি মানে আমাৰ আগবেলাটো ইমান গৰম নাছিলে, কিন্তু পিছবেলা আৰু কাৰেন্ট নাই আজি।
আমাৰ ফালে কাৰেণ্টটো থকা নথকা একে হৈছে, মানে কি হৈছে মানুহ এঘৰত চ'লাৰ বহুৱাই দিলে নহয় আমাৰ এইফালে, তাৰপৰা হেৰি চ' চ'লাৰেই গোটেই কাৰেণ্টটো টানিছে নে কি জানো পাই, তাৰপৰা গোটেই গাঁওখনত একদম ভল টেজ নাই নহয়, আমাৰ ফেন নচলা হৈ গ'ল।
এই চ'লাৰে কিয় টানিব আকৌ?
নেজানো কিবা এটা হৈছে মানে, মানুহ ঘৰত যে এইকেইদিনতে ধৰ চ'লাৰটো লগাইছে, এইকেইদিনতেই এই যে আমাৰ ভলটেজটো কমিছে
আমাৰ ফালও ভলটেজ নাই।
নাই নি?
উহু, কালি আমাৰ মটৰেই চলা নাই
অ', অ' অ', মানুহবিলাকে মানে সেইটো কাৰণে সন্দেহ কৈছে, সেয়া তোমালোকৰ ফালেও নাথাকিব পাৰে, তেতিয়া বেলেগ প্ৰবলেম হ'ব পাৰে।
বেলেগ প্ৰব্লেমহে হৈছে চাগে, আমাৰ ফালে সেইয়া নাই, মই মটৰ চলাব পৰা নাই, দেৰি মানে দেৰিকেহে চলিছে, আকৌ ফেন নচলে, ঘূৰি থাকে
ফে-ফেন চলে অকমান, মটৰ ফ্ৰিজ এক কেবাৰে নাই চলা নহয়, আজি কেনেকুৱা গৰম, ঠাণ্ডা এটা খাবলৈ মন গৈছে ফ্ৰিজ টো চাইছো যে ফ্ৰিজ টো দিবলৈ চাইছো নাই ফ্ৰিজৰ কামে নাই।
সেইটোয়ে মই আমাৰ কালি মই -মই প্ৰথমতে মটৰ বেয়া হৈছে বুলি ভাবিছিলো কিন্তু নহয় হেৰি ভল্টেজ নাই।
উ তাকে চব ফালে নাই হ'ল অথনি তাইও কৈছিলে হেৰি ভল্টেজ কমি আছে বুলি।
অ' আৰু কালি ৰাতি যিহে বতাহ ধুমুহা।
কালি ৰাতিৰটো ইমান গম নাপাও বৰষুণ দিছিলে নেকি?
এ, বৰষুণ বৰষুণ বতাহ আমাৰ তিং ধাম ধাম আহিছে আৰু এই খিৰিকি ফালে যে টিং লগাই থোৱা এটা আছিলে সেইবোৰ উৰুৱাই নিছে ৰা
কেইটামান-কেইটামান বজাত?
দুটামান বাজিছে নেকি তেতিয়া তাৰপছত মোৰ ফোনত ফোনত চাৰ্জ নাই।
মোৰতো আজি ৰাতিপুৱা মই আজি ৰাতিপুৱা হৈ আছে নহয়।
অ' হেই কৈছিলে তাই বোলে তাই ফোন কৰিছিলো ফোন চুইচ অফ বোলে আজি আমাৰ ঘলৈ অহা কথা আছিলে যে খবৰ লৈছিলে।
উম, সেই মোৰ মোবাইল চুইটচ অফ মালে কৰিছে মা মোবাইল চুইটচ অফ তাই উপাই পোৱা নাই তাৰপা আকৌ মোৰ লগৰ সেই তাইলে কৰিছে তাইৰ পৰা আকৌ তাই অ' তাই পৰা আকৌ আমাক হেৰি হঁতৰ নাম্বাৰ লৈ
উম।
তাৰপা আকৌ মোক চিঞৰিছে উফ্ ৰাম কিমান মেনেজ কৰিছে।
ময়ে ক'লো বোলো তাইৰ হেৰি তাই কৈছে নদী খনৰ সিপাৰেহে ঘৰ মই কৈছো সিপাৰে হলেও ওচ কাৰোবাক কণ্টেক্ট নাম্বাৰ দিব পাৰিব।
সিপাৰে তাইৰ ঘৰ নহয়, নহয়। তাই, মোৰ লগত কলেজত পঢ়াজনীহে সিপাৰত ঘৰ।
অ', অ', অ', অহ, গম পালোঁ, গম পালোঁ। গম পালোঁ কালে কৰিছে ই
অ', অ', অ'। তুমি তাইৰ কথা কৈছিলা মানে?
অ', মই ইজনীৰ কথা কৈছিলোঁ। তই ভাত বনাইছ নেকি?
উম, ভাত বনাবলৈ গৈছেহে।
মায়ে বনাব নে?
মায়ে মানে মই লাগিমগৈ বাৰু অকমান পিছত। এই মাৰ আজি বহুত কষ্ট হৈছে পথাৰত।
তাকেইেতো, মই শুনিয়ে মানে ৰ'দটো যিটো মই কৈছোঁ, আপুনি, অ', দুই মিনিট বহি থাকক। এই দোকানত থাকো যে
অহ
ৰৈ ৰৈ আপুনি কাম কৰিব পাৰে মানে পথাৰত, ছাঁত।
আমাৰ মা । আমাৰ মাহতৰ কষ্ট মানে সেইটো আৰু বহুত কষ্ট। আমাৰ যে ইমানখিনি হৈছে, কি কৰি কি কৰি হৈছেনো? খেতি কৰিহে ধৰ, খেতি কৰি, দোকান আমাৰতো তেনেকে বেলেগ কাম বুলি নাই। লোকে ধৰ, কিছুমানৰ বাহিৰত থাকেগে মানুহ এটা, তেনেকুৱাতো আমাৰ নাই।
উম। এ বাহিৰত ন-নথকাটোৱে ভাল বাহিৰত, গম পোৱা নে?
নহয় কথাটো কৈছো, বাহিৰত থাকিলে যিমান হ'লেও কিবা এটা বেছি পায়।
উম, হ'ব দিয়া, যিখিনি আছে এতিয়া তোমালোকতকৈ দেখোন মই অকলে চম্ভালি থাকিবলগীয়া হোৱা নাই জানো?
নহয় মানে কথাটো কৈছো, হয়, হেৰি ল'ৰা এটা, ডাঙৰ ল'ৰা এটা থাকিলে কিমান সুখ হয়।
তোমালোকৰ সৰু বুলিব যে আছে এটা, আমাৰ যে সেইটোও নাই।
উম।
গতিকে যিটো পাইছা সেইটোতে সন্তুষ্ট হোৱা আৰু বোলে এইখিনিকে আছে বুলি। মইতো কালৈকে আশাইে কৰিব নোৱাৰো।
আছে বুলি নহয় আমাৰ মাহঁতৰ কষ্টটো মোৰ বেয়া লাগে।
এ সেইটো এতিয়া মোৰ-মোৰো বেয়া লাগে। এতিয়া দেউতা আজি গা ভাল নহয় এইকেইদিন মানে এ মানুহটো হুদিছে বয়সো হৈছে মানে। মোৰ চিন্তা একদম ন-নুগুচা হৈছে।
আমাৰ এতিয়া বাবা, আমাৰ বাবা বাবা যিমান আমাৰ বাবাৰ বয়স মানে বহুত কম। মানে মানুহবিলাকে আচৰিত খায়। আগতে ধৰ লগত পঢ়াবিলাকে। ইমান হেৰি সৰু মানে ইমান সৰু ল'ৰাটো ইমান হেৰি হৈ গ'ল যে বুঢ়া নিচিনা
কষ্টৰ কাৰণে হৈছে অ'। কষ্ট কৰিলে তেনেকুৱা হয় বহুত সৰুতে কষ্ট কৰিলে।
সৰুৰ পৰাই একদম ক্লাছ ফাইভৰ পৰাই।
আমাৰ মায়েনো এতিয়া ইমান সোনকালেনো বেমাৰী কিয় হ'ল?
উম।
সেইটো কাৰণে। মই যে বহুতকে কওঁ এতিয়া এইয়া সৰু সৰু যে বোৱাৰীবোৰে যে খুব কাম কৰে কিছুমানে ন'। কিন্তু ইমান কাম কৰাটো ইমান সৰুতে ভালো নহয়। এতিয়া সেই বৌ এজনী আছে এইফালৰ। তাই মানে চব কাম কৰে। এক ছেকেণ্ড ৰখি নাথাকে। মানে কি হয়, পোৱালিটো আছে যে পোৱালিটোৱে নহ'লে অশান্তি কৰে। পোৱালিটো শুই থকা সময়তে এক ছেকেণ্ড ৰখি মই এটাই কওঁ, তুমি চোৱা মা বয়সলে হুতি যাবা তুমি কাম নকৰিবা। মই এনেকে
সঁচাকে আমাৰ এইফালেও আছে বোৱাৰী এজনী এনে আগতে মোৰ লগতে পঢ়া। আমাৰ এতিয়া মাহী ল'ৰালৈকে আহিছে বাৰু। মই কেতিয়াবা কওঁ শুনা নে নাই জানো মোৰ লগতে আগতে পঢ়া হেৰি তাই গম পায়। তাইৰ লগতো মানে কলেজত পঢ়া। এতিয়া আমাৰ মাহী ল'ৰালে আহিছে। তেনেকুৱা কাম কৰে বুলি ভাবিছা? তোমাৰ মানে কৈছো নহয় মানুহজনী মোৰ মানে অকমানো উন্নতি হ'ব নোৱাৰে। পিছলে কি হয়গে নাজানো।
সেয়া!
এতিয়া মাহঁতে কি কৰিছে?
শুই আছে আৰু, ভিনিহি আহিব ভাত বনাব খাম বহি আছো।
অ', ভিনিহিয়ে ভাত বনাব নে?
উপায় নাই। দেউতা গাটো ভাল নহয় সি আহিম বুলি ক'লে মই কলো সেই আমি দুজনীয়ে নোৱাৰো নিজে নিজেই বনাই খাব লাগিব। হ'ব হ'ব বুলি আহি আছে।
অ', আহিম বুলি কৈছিলে?
অ'। আহিম বুলি কৈছিলে বোলো আমি দুজনীয়ে নাহিব আৰু লগত বেলেগ এটা ল'ৰা আহিছে সি বা আমাৰ ঘৰত ওলোৱা নিচিনা।
অহ।
মই মানে সেই তেতিয়া কাম কৰিব সময়ত তাক ঘৰ পৰা আনি আনি কাম কৰাইছিলো আমাৰ ঘৰত। আহ অ'। এতিয়া সিও আহিব মানে দুইটাই বনাই পেলাই আমাৰ মানে সেইবোৰ এতিয়া কাৰোবাক সোমাবলৈ নিদিয়া চৰুত সেইবোৰ সেইবোৰ নাই আৰু উপায় নাই। আমাও এতিয়া আমি কাইলৈ পা নিজেই ভাত বনাই খাব লাগিব।
বাৰু মই এতিয়া
মানুহে নিয়ম নীতি নহয় নিয়ম নীতি কেতিয়া কৰে যেতিয়া তুমি সুস্বাস্থ্য থাকিব পাৰিবা। এতিয়া নিয়ম নীতি কৰিব পাৰি, এতিয়া মইতো, কেতিয়াবাটো মই বাহি ঘৰে নাখাওঁ
সেইটো মোৰো হয়, মা নাথাকিলে, মা নাথাকিলে মই চোতাল নেশাৰো, ঘৰ নেশাৰো ডাইৰেক্ট, ডাইৰেক্ট, একদম হেই ভাতকেইটা বনাই দিওঁগে শুনিছানে শুনিছা নে? হেল্ল' শুনি আছো হেল্ল' শুনিছা নাই? হেল্ল'